কম বেক মাৰি থকা হ'লে
কিবা মুভি আছে নেকি ভাল? কিবা ভাল চাই মুভি মানে অলপমান চাব পৰা টাইপৰ মানে অলপমান সেই অ কমেডি মুভিজ বোৰ, কি কি?
মুভি টেষ্ট
মোৰ মানে অঁ কমেডি হৰৰ টাইপ মানে। বাকী মোৰ এইবোৰ বাছি মানে সেই খাচ ইমান ভাল নালাগে বাকী
কমেডিয়ানৰ নতুন ওলাইছে এটা বুট বাংলা অক্ষয় কুমাৰ।
ভাল হ'ব জানো এইটো, এই সেইটো নেকি য'ত যে বহুতবোৰ আছে চেলিব্ৰিটি সেইবোৰ সেইটো।
বহুত বহুত কত আছে অক্ষয় কুমাৰ আছে বাকী
নহয় অক্ষয় অক্ষয় কুমাৰৰে আছিল এইটো। অঁ তাৰ এটা মুভি আছে তো, ‌ কোনটো আছিল মই পাহৰি থাকিলোঁ। কিবাচোন এ সেইবোৰ নহয় কোনোবা এটা আছিল। কোনটো মা মই চাইছিলো ম‌ই পাহৰি থাকিলো, কিবা ত্ৰিছ মাৰ খান নে কিবা এটা আছিল নহয়।
এই এইটো বুটত আছিল নেকি? এই বুট আগৰ হয় পাহাৰি গৈছো।
ফনি টাইপ।
আচ্ছা আচ্ছা অঁ ফানি হয় এইটো, অক্ষয় কুমাৰ নো মেক্সিমাম উবে ফানীয়ে, ‌ হাউচ ফুল চোৱা চব আছে ফানী
উম
নতুন দুটা ওলাইছে ৰাজা চাহাব আৰু এইটো ভোটবাংলা।
অঁ এতিয়াতো মই সেই চাব পাৰোঁ আৰু এতিয়া ভালদৰে তাতে মানে নেটফ্লিক্সত।
মোৰ বেছি ভাল লাগে মেথ'লজি আৰু চুপাৰ পাৱাৰ নেচাৰেল চুপাৰ নেচাৰল এইবোৰ।
অঁ
মেথলজিত এটা এ ওলাইছে নাগৱধনম সেইটো চাম আজি কালি ভিতৰত চাম।
কেতিয়া টাইম পোৱা, মানে কেতিয়া চোৱা মুভিজ?
ৰাতি
কামত থকা চোন এনিটাইম।
ৰাতি চাওক ঘৰত, ৰাতি নটা বজাত ঘৰত যাওঁ।
মোৰ কিয় ফোনটো মোৰ চাৰজিনি হয় যায়, ইমান জল্দি জল্দি চাৰ্জ ফিনিছ হয় কিবা, নে কিবা ছেটিংছ কৰিলে হব নে কি ফোনত।
এই নতন ফোনটো।
অঁ এইটোতে মোৰ চাৰ্জ এটা হাণ্ডেৰ্ড আছিল ন পোৱাত। পোৱা মানে কেতিয়া আছিল বাৰট মানত নেকি এতিয়া মোৰ চাৰ্জ আছে মাত্ৰ ইলেভেন।
এইদাতা পৰা ইউজ কৰি আছা নেকি?
ইউজ কৰি থাকিলেও নাথাকিলেও এনেকুৱা হয়। মানে কলেজে থাকিলেতো একদম ইউজ কৰা নহয়। মানে মই হাণ্ড্ৰেড দি কৰি গো মানে যাওঁ আহ আহাৰ লৈকে কমচে কম থাৰ্টি মান হৈ থাকে চাগে।
বেটৰ প্ৰব্লেম আছে নে সিহঁতৰ, বেটৰী এম এমেইচ বা কিমান?
গম নাপাওঁ।
কি নাম সন্তোষ।
ছেমছাং
চেমচাংৰ ফোন ভাল ত।
চেমচং গেলেক্সি এ থাৰ্টি ফাইভ।
ল'ব লাগে।
এ চাৰ্জাৰে কিবা প্ৰব্লেম নাজানো আৰু কিবা ইমান জল্দি জল্দি চাৰ্জ খাই কিবা। ফিনিচ হৈ যাই চাৰ্জ বহুতৰ জল্ডি।
এ থাৰ্টি ফাইভ।
অঁ।
থাৰ্তি ফাইভ নে থাৰ্তি চিক্স থাৰ্তি ফাইভটোত তোমাৰ নাইতিন থাউজেণ্ড।
মোৰো সেই থা থাৰ্তি ফাইভে নেকি চাগে, ময়ে পাহৰি থাকিলোঁ ৰ'বাচোন।
থাৰ্তি চিক্সটো লৈ তোমাৰ টুৱেন্টি চেভেন থাউজেণ্ড।
থাৰ্তি ফাইভ নে থাৰ্তিচ থাৰ্তি এই ৰ'বাহে মই পাহাৰি থাকিলোঁ কিবা আছিল।
মানে সেইটো সেই কালাৰটো সেই হয় অ অলমান পাৰপল টাইপ।
বহুত ভেৰাইটী আছে বোলে। আচ্ছা মোৰ এটা তাছ আছে পাঁচ তা কল কৰিব লাগে, তোম কৰিলো হ'ল নেকি পচটা?
অঁ পাৰে চাগে দেই, গম নাপাওঁ হৈ চাগে। তোমাৰটো নাইহোৱা এতিয়ালৈকে এটাও।
নাই যিটো আছে, মই কৰাই নাই ন।
অ অ
অ কিয়া ব'লো?
তাকে ৰ'বা কিবা ক'ব লাইছিলোঁ মই। মই নহয় বহুত বস্তু পাহৰোঁ কিবা পাহৰা মই পাহৰি পাহৰি যাওঁ মাচেল মেমৰি। বহুত বস্তু পাহৰোঁ মই।
এ বাদাম খাও বাদাম।
বাদাম অঁ সেইটো নহয় আলমণ্ডটো।
এলমেণ্ছ য়েছ।
অঁ আলমেণ্ডম মই ভাবি আছিলোঁ আজি হেই কৰিম বুলি অৰ্ডাৰ দিম বুলি।
এ এবেকাটো হৈছেগে নাই এবেকাটো।
কোনটো কোনটো অৱকাদ অবকাদ। নিওঁ নিওঁ নিওঁ। কিবা নাজানো কিবা মানে ভাল নালাগে চবে কয় কি টেষ্ট নাই বুলি। টেষ্টলেছ, দামটো বহুত হয় কিন্তু এই দামটো বহুত হয়। টেষ্টলেছ হয় ন, মই শুনিছোঁ ঠিকে মানে মই ইউটিউবত চাই আছিলো মানে একো টেষ্ট নাই মানে যদি অহ অলপমান চেণ্ডউইচ কৰি খাব খোজা মানে মিক্স কৰি অনিয়ন বা টমেট দি মানে তেতিয়া চাগে ভা ভাল লাগিব।
এই মই একদম বেয়া লাগিছে অলপ খালি চামুজে ওলাই খাইছিলোঁ।
উম, ভালে কাৰণ এইটো বহুত দাম হয়।
টো হাণ্ড্ৰেড মান লই এক পিছ নাই টো হাণ্ড্ৰেড নাই থ্ৰী হণ্ড্ৰেড লই।
মই সেইদিনা চাইছিলোঁ ব্লিংকিতত চাওঁতে কিবা ওৱান হাণ্ড্ৰেড কিবা ফিফটি নে কিবা আছিল।
ভাৰটো অলপ দাম বেছি।
এনে ভাল নে বেয়া বা কিবা গম নাপাওঁ মই ইমানখিনি পইচা দকে মই আৰু সেইবিলাক টেষ্টলেছ বস্তু নিকিনো আৰু।
হেলদৰ কাৰনে ভাল।
অ সেইটো হয় সেইটো কাৰণে ভাল।
সেইটো কাৰণে মই, বহ বহুত বস্তু কমাইছো আজিকালি খোৱা, মানে হেৰি কি কয়, বেছি অইলী ফুডটো মই আগৰ পৰা খোৱা নাছিলোঁ, এই মই চুগাৰো বাদ দিছো একদম বাদ দিছোঁ নাখাও একদম। চকলেটছো নাখাওঁ মই তেতিয়া।
মোৰ খানা বাত নাই, মই যি পাওঁ খাই দিওঁ, যি ভাল লাগে মানে টেষ্টৰ। আজি জিমও গৈছিলো।
মই একো নাখাও এইবোৰ, একো নাখাওঁ মই মানে, সেইটো বস্তু পাৰো আৰু কণ্ট্ৰল কৰিবৰ কাৰণে। কিন্তু কিছুমান চকলেট দেখা পায়, মোৰ অকণমান মনটো পিচলি যায়। চকলেট দেখা পাই, মোৰ মানে একদম সেই হৈ যায়।
এইটো কোৱা যায় তোমালোকৰ দে
দিছোঁ বহুত বস্তু। যেনেক ফাষ্ট ফডো বহুতখিনি বাদ দিছোঁ মই নাখাওঁ আজিকালি ফাষ্টফুড।
ফাষ্ট ফুড মইও নাখাও মানে পালে খাওঁ আৰু এনেকা টাইপ।
বহুত বেয়া বেমাৰ হৈ গৈছিল একদম পুৰা অৱস্থা বেয়া একদম।
কি হৈছিল?
এই ফাষ্ট ফুড খাই, খাই, খাই একদম।
ফেটি লিভাৰ।
নাই, নাই সেইবোৰ নাই হোৱা, সেইবোৰ নাই হোৱা, কৃষ্ণ, কৃষ্ণ নাই হোৱা সেইবোৰ। মানে সেই আৰু বহুত মানে গেছ গেষ্ট্ৰিকৰ প্ৰব্লেম হৈ গৈছিল আৰু তেনেকৈ মানে কলেজ গুচি যাওঁ ন সেনেকৈ ভাত নোখোৱা কৰি তাৰপিছত কলেজত কেণ্টিনত কেতিয়াবা খাই দিওঁ কিবাকিবি মানে কেতিয়াবা খাওঁ আৰু, তাৰপিছত ঘৰত আহি, কেণ্টিনত যদি খোৱা যায় কিবা তো ঘৰ ঘৰত আহি পাই ভাত খোৱা নহয়, সেনেকে ডাইৰেক্ট খোৱা যায় ৰাতিৰ ভাতটো, সেনেকে মোৰ বেছি হয় গৈছিল। আৰু মই এতিয়াও অলপ অলপ-চলপ মোৰ মানে বেয়া হৈ যায় আছে, কিন্তু অলপ ভাল কৰি ভাবি আছোঁ।
মোৰটো এইটো বেয়াই আগৰ পৰা তেতিয়া পৰা এই কামো কৰি আছো।
অ', মানে অ', টাইম টু টাইম খাব লাগে।
মণিং পাছটাত যায় ব্ৰেকফাষ্ট কৰোঁ বাৰটা, এটা মানত আৰু লাঞ্চ কৰে চাৰি
মইতো ব্ৰেকফাষ্ট কৰা নহয়ে, মোৰ ডাই ড ডাইৰেক্ট লাঞ্চ। সেইকাৰ কাৰণে মই কেতিয়াবা, কেতিয়াবা ব্ৰাঞ্চ মাৰি দিওঁ। সেনেকেই মানে সে সে হৈ গৈছিল আৰু, এতিয়া সেইটো কাৰণে বহুতখিনি বই বাদ দিছো। ভাবিছোঁ এতিয়া নাখাওঁ আৰু। মানে কেতিয়াবা এনেই খোৱাটো বেলেগ কথা কিন্তু দেইলি নহয় আৰু। আৰু মোৰ ঘৰৰ ওচৰতো তেনেক কেতিয়াবা, কেতিয়াবা মানে অলপমান এক্সপেৰিমেণ্ট কৰি থাকোঁ আৰু, আগতে কৰা। একো বনাই বনাই এতিয়া নকৰোঁ আৰু, হম।
সদায় বনোৱা।
অ', বনাওঁ কিবা-কিবি যেনেকে ম'ম'জ, তাৰপিছত ফুচকা বনাইছিলো তাৰপিছত এবাৰ চলো বনাইছিলো, চাওমিন কিবা-কিবি এনেকে মামা বাৰ হতৰ ঘৰত।
তাৰ আচল
হা।
চব পাৰ আছে বনাব
আৰু কি আছেনো আৰু বিৰিয়ানী বনাইছিলোঁ মানে বনাওঁ কেতিয়াবা - কেতিয়াবা।
ইউটিউব চাই নে জানাই আগৰ পৰা?
ইউটিউব চাইহে শিকিছো চব, যি যি বনাব লাগে হে এতিয়া মই চব বনাব পাৰো কিন্তু মই এতিয়া খাব নোৱাৰো মানে। নাখাওঁ এতিয়া বনাই - বনাই, বনাব চব
আলজি আলছি নেকি?
নাই আলছি নহয় মোক মানা কৰিছে খাব কাৰণে।
আচ্ছা, আচ্ছা। মোৰো হৈছিল ক্লাছ কিমান ই ইলেভেন নে টোৱে, ইলেভেনত দিছিল চাগে? মই এক্সাম দিয়া নাছিলো ন ফাৰ্ষ্ট ইয়াৰত
ফাৰ্ষ্ট ইয়েৰ দিয়াই নেকি?
ফাৰ্ষ্ট অফ অলটো তোমাৰ এই বানপানীৰ কাৰণ চবক পাছ কৰাই দিছে। তাৰ মাজত মই লেটাৰ দিছিলোঁ এটা, মোৰ ডিচেণ্ট্ৰি হৈছিল পুৰা ওৱান মান্থ হৈছিল ব্লাড ডিচেণ্ট্ৰি।
ওম। মোকো কৈছিল যে তুমি যদি কান্ট্ৰল নকৰা তোমাৰ কিন্তু বহুত বেয়া মানে সেই হৈ যাব মইতো সে কৰাব লগা হৈ গৈছিল, চ'নগ্ৰাফি কৰিব লগা হৈছিল এনেকুৱা অৱস্থা বেয়া।
তাৰপিছত উহো মানে
মোৰ ত তেনেকোৱা হোৱা নাই মানে মোৰ যেনেকা অৱস্থা হৈছিল, বেলেগ হলে চেলেন - তেলেন দিব লাগিল হয়।
অ'। মোৰো অৱস্থা বেয়া হৈ যায় আছে লাহে - লাহে কৰি সেইটো কাৰণে মই ভাবিছো মই অলপমান কাণ্ট্ৰল কৰিব লাগিব মুখত। মানে যি তি বস্তু নহয় মানে ফাষ্ট ফুড নহয় আৰু।
ডাইট হেলডি ডাইট।
হেল্ডি ডাইটৰো কিনো হেল্ডি ডাইট কৰিবা একদম মানে ঘৰৰ বস্তুটো হেল্ডি যে কৰিব নোৱাৰি মানে ঘৰৰ খানাবোৰত মানে অইলটো দিয়া যায় অলপ - চলপ হ'লেও, এই মই মই এক খাব বহুত বেয়া পাওঁ, মই বহুত বেয়া পাওঁ কিবা আৰে স্মেলটো মোৰ মানে মাথা বেয়া হৈ যায়। থাকাত আছে, কণী বহুত আছে আমাৰ ঘৰত মানে সেই সেইটো মই খাব ভাল নাপাওঁ।
প্ৰটিন।
উম, আমাৰ ঘৰত মুৰ্গী আমাৰ নিজৰ মুৰ্গীও আছে, নিজৰ পাৰ আছে কিন্তু আমি নাখাওঁ কেতিয়াও। এ নি নিজৰ ঘৰৰ বস্তু নাখাওঁ আৰু অ'। অ' সেইটোৱে, নিজৰ ঘৰৰ বস্তু নাখাওঁ কেতিয়াও।
অ' সেইটো খাই মানে মই কেতিয়াবা খোৱা যায় যেনেকে কেতিয়াবা যদি চাওমিন বনাইছোঁ তেতিয়া তাতে অকমান ফ্ৰাই কৰি দিয়া যায় বা ফ্ৰাইড ৰাইচ টাইপ চিম্পালকে বনোৱা যায় নহয় সেইটো তাত দিয়া যায়। এনেই খোৱা নপৰে আৰু।
আজি ৱেডাৰটো ভাল কৰিছে দুপৰিয়া ৰ'দ দিছিল বঢ়িয়া ৱেডাৰ
তাই আমি মানে ভাবিছিলোঁ আজি যাওঁ বুলি যো তাৰপিছত যোৱা নহ'ল
দেৰি হৈ গৈছে ভাল কে যাবা
কি বাইদেউ চাগে ফ্ৰাইডে' অফ থাকে নেকি ন ফ্ৰাইডে থাকে চাগে মই চাইছিলোঁ নহয় মানে ফ্ৰাইডে চাগে জোৰ বনাই থাকে
অ এটা ডেট আছিল কিবা মই পাহৰিছোঁ
ফ্ৰাইডে হয় ফ্ৰাইডে মই চা মানে ক'ৰবাত চাইছিলোঁ গুগলত চাচ মাৰি কেনি
ভাদৰৰ ওচৰৰত আছা নেকি
শুন শুনা পাইছা
অ' পাৰ চৰাই মাৰি আছে
এইকেইটা খালে আটাই কৈ থাকে বহুত মানে জঘন্য নিচিনা খালিয়ে আতা পাৰি থাকে ত এনেই এনেই বিনা কাৰণত
ভালেই লাগে
ভাল লাগে আমাৰতো কি কৰে জানা তুমি শুনিলে হাঁ হাঁহিবা আমাৰ যদি পাকঘৰটো যদি মানে খোলা থাকে আমি যদি সিপিনে যাওঁ পাকঘৰটো যদি খোলা আছে সিহঁতে এটা এটা কৰি সোমাব সোমাই যায়